অ কোৱা
অঁ কি কৰি আছা
এ এনেই আছো ৰবা তুমি কি কৰিছা
অ এ মই তোমাৰ এনে আছো ৰবা কি কৰিবা যি গৰম পৰিছে তাকে তোমাৰ এনেই ঘৰতে আছো ৰবা বাকী খবৰ পাতি কেনেকুৱা তোমাৰ
খবৰ পাতি আছো দিয়া ঠিক থঠাক চলিব লাগে চলি আছে আৰু জীৱনতটো বাকী চাহ পানী খালাই নে নাই
চাহপানী তোমাৰ খোৱা নাই ৰবা এতিয়ালৈ মানে তোমাৰ এই কিবা এটা কামত ব্যস্ত হৈ আছিলো সেইকাৰণে সময় পোৱা নাই ৰ'বা বাকী কি বুলি কয় এই কি ক'ম আৰু এই কচোন কথা পাতিবলৈ বহুত কথা থাকে দিয়াচোন আজি তোমাক কি বুলি সুধোঁ আৰু কথাটো মানুহৰ মান ওলাই আনাৰ বা
ময়ে সুধো ৰবা মইে সুধো মই মইে সুধো ৰবা তুমি সুধিব নালাগে ময়ে সুধি আছো তুমি যে ষ্টেটাছটো দিলা পৰহি পৰহি দিনা এটা ষ্টেটাছ দিলা নহয় তুমি কৰবাত কিবা অনুষ্ঠান এটা ত তাতে তুমি গ'লা আগত মোক নোকোৱাকে মইতো তুমি কোৱা নাই যাম বুলি মই গমো নাপালো তুমিতটো মোৰ লগতে কাম কৰি থকা সদায় সদায় তাৰ পিছত তুমি ঘবককে চালো তোমাৰ ষ্টেটাচ তুমি ক'বাৰ অনুষ্ঠানৰ মাজত ত' তুমি ক'ত গ'লাহে
উ মই এই মই তোমাৰ গাঁৱ গৈছিলো ৰ বা গাও গাঁৱত তোমাৰ আহিলে তাতে আমাৰ অনুষ্ঠান আছিল এটা ডাঙৰ অনুষ্ঠান আৰু মানে এশ বছৰীয়া কিবা এটা মানে অনুষ্ঠান আছিল য'ত তোমাৰ সেই অনুষ্ঠানত এশ বছৰ হৈছিল আৰু ত' সেইকাৰণে গৈছিলোঁ আৰু তাতে তোমাৰ ডাঙৰ হৈছিল তোমাৰ অনুষ্ঠানটো নাম চাম হৈছিল নাম প্ৰসংগ থিয়া িয়াানাম থিয়ানাম এইবিলাক বহুত খিনি হৈছিল লগতে তোমাৰ কি হয় অ গায়কো মাতিছিল তোমাৰ তাতে অ এ লাষ্টৰ দিনা আৰু গায়ক সিও উপভোগ কৰিলোঁ তোমাৰ যিহেতু জানাই ধৰ্মীয় অনুষ্ঠান গতিকে তোমাৰ ধুতি বা তোমাৰ বৰণ সেইবাকিধি গছিলো সেৱা চেৱা কৰি আহিলোঁ তো সেইবিলাক কথাই মানে মানে এটা সুন্দৰ পৰিৱেশ আৰু মানে এনেকৈ তোমাৰ যিটো সমাজ এখন দেখা পাইছিলোঁ আৰু সেনেকে ত' বহুত ভাল লাগিছিল দিয়া মানে ভাল লাগে আৰু এইবিলাক বস্তু মানে ধৰ্মীয় অনুষ্ঠান বিলাক কেতিয়াবা কেতিয়াবা বহুত ভাল লাগে আৰু যিহেতু নিজৰে গাঁৱৰ বা নিজৰে সমাজখৰে এই তাকেই গৈছিলোঁ ৰ'বা
অঁ বাকী তুমি ধূতি পিন্ধিব জানা নেকি কি কোৱা
অ জানো ৰবা ধুতিটো মই সৰুৰ পৰাই পিন্ধি আহিছো ৰবা মানে যেতিয়াৰ পৰা আৰু খোজ কাঢ়িব পৰা হৈছোঁ বা যেতিয়াৰপৰা আৰু মানে এইবিলাক জানা বুজা হৈছোঁ আৰু। তেতিয়াৰপৰা ঘৰত আমাৰ মানে সেই আৰু কিবা অনুষ্ঠান হ'লে আৰু মানে আমাৰ অনুষ্ঠান হ'লে তাতে আমাৰ ক'লা মাঞ্চ বুলি এটা মানে ঠাই আছে তাতে তোমাৰ শংকৰদেৱৰ যিটো তিথি হয় সেই তিথিত তোমাৰ প্ৰত্যেকবাৰে তোমাৰ গুৰু জয়ন্তী বুলি এটা উৎসৱ হয় সেই উৎসৱটো মানে প্ৰত্যেক বছৰে পালন কৰে আৰু। মানে তোমাৰ আৰু ডাঙৰকৈ কেতিয়া হয়, তোমাৰ পঁচিছ বছৰৰ মূৰে মূৰে ডাঙৰ এটা হৈ থাকে আৰু ধৰি লোৱা এই ধৰি লোৱা এই বহুত বছৰ কেইবছৰ হ'ল আৰু পাৰ হোৱাত ত' আমাৰ ৰূপালী জয়ন্তী হৈছিল পঁচিছ বছৰ সম্পূৰ্ণ হোৱাত ৰূপালী জয়ন্তী হৈছিল ত' তাৰপিছত তোমাৰ আৰু পঁচিছ বছৰ হোৱাৰ পিছত তেনেকে সোণালী জয়ন্ত সোণালী জয়ন্তী হয় সেনেকে হৈছিল আৰু। ত' সেইবিলাক হৈ থাকে ত' সেই সৰুৰেপৰা আমি মানে ধুতি হওক বা পিৰন হওক সেইবিলাক মানে সেইবিলাকে নাম প্ৰসংগ কৰা হওক বা তোমাৰ এই প্ৰচচন বুলি কয় যে প্ৰচচন মানে ত' তোমাৰ নাম ধৰি ধৰি গোটেই গাঁও এখন বা ৰাস্তাই ৰাস্তাই যদি যায় তোমাৰ তো সেনেকৈও তোমাৰ গৈছিলোঁ আৰু সেইবিলাক মানে বহুত মনত আছে, ধৰি লোৱা নাম গাই গাই আ, আগতে ৰাস্তাই ৰাস্তাই চাইকেলত তেনেকে নাগাৰাবিলাক বজাই বজাই যায়, মহিলাসকল, পুৰুষসকল গোটেইবিলাকে তোমাৰ কি বুলি কয় হাতৰ তালি বজাই বজাই মানে চাপৰি বজাই বজাই নাম গায় নাম অ' সংগীত মানে সেইবিলাক গায় আৰু। তুমি দিয়া বাকী তুমি কি ধুতি পিন্ধিব নাজানা নেকি? পিছে ধুতিৰ কথা সুধিলে যে তুমি।
নাজানোতো বা ইমান ভালকে নাজানো মানে আমাৰ এতিয়া চহৰত থাকিলেতো জানাই সেইবোৰ আৰু এতিয়া নাম চাম ইয়াতে কিমাননো হয়। এতিয়া আমাৰ দেউতাহঁতে জানে এতিয়া কিন্তু দেউতাহঁতে তোমাৰ নাম আমাৰ দেউতাইতো তোমাৰ নাম চামো যায় কেতিয়াবা সময় পালে। কিন্তু তোমাৰ আমাক আৰু ক'ত পিন্ধাব, শিকাব এনে আৰু তোমাৰ বাকী এইবিলাক নীতি নিয়ম বা পৰম্পৰাবোৰ জানো, সেইবোৰ শিকিছোঁ। এতিয়া ধু তি পিন্ধাতো নাজানো দিয়া মই।
হয় নেকি? এই শিকাই দিম দিয়া মই কেতিয়াবা। ম তুমি আৰু যেতিয়া কেতিয়াবা লাগে বা তোমাৰ যেন কেতিয়াবা লগা হয় ন' মানে ক'ব নোৱাৰা ক'ত কেতিয়া ধুতি তুতি পিন্ধিব লগা হয়। ত' কেতিয়াবা ই যেন তুমি ইচ্ছা কৰা তেতিয়া শিকাই দিম দিয়া ময়ে শিকাই দিম তোমাক নে কি কোৱা?
তাকে ৰ'বা মই কি ক'বা আৰু মানে কথাবোৰ জানো, সকলো মানে বস্তু এনেকুৱা লাগে যে জানো মই কিন্তু যেতিয়া কৰিব যাওঁ মই, মই এনেকুৱা নহয় হা, যে মই ধুতিটো পিন্ধিব চেষ্টা কৰা নাই চেষ্টা কৰিছোঁ বহুত বাৰ কিন্তু এতিয়া যদি নোৱাৰোঁ কি কৰিবা আৰু মানে চেষ্টা এতিয়া কোন জুনোবা কোনোবাই যদি জানে জানাৰ পিছত যদি শিকাই দিয়ে তেতিয়া পাৰি কিন্তু তুমি প্ৰথম বাৰতে তুমি সফলতো নোহোৱা, মই চেষ্টা কৰিছো বাৰু, বহুবাৰ চেষ্টা কৰিছো তোমাৰ পিন্ধিবৰ কাৰণে। ধৰা এই তোমাৰ যেতিয়া আমাৰ মাঘ বিহুৰ সময়ে মাঘ বিহুৰ সময়ত ধৰা আমি ইয়াতে থাকিলে, গুৱাহাটীত থাকিলে আমি ইয়াতে পালন কৰোতো মাঘ বিহু। মেজি চেজি জ্বলাই, ত' তেতিয়া মই ভাবো যে ৰাতিপুৱা তোমাৰ উঠি কিনে ধুতিখন পিন্ধো কিন্তু মোৰ দ্বাৰা পিন্ধাই নাযায়। পিন্ধাওঁতে পিন্ধাওঁতে তোমাৰ একেবাৰে মেজি জ্বলাব হৈ যায়। আৰু সেনেকে তোমাৰ কঙালী বিহুৰ সময়ত তুলসী চাকিৰ তলত মানে তুলসীৰ তলত চাকি দিয়া সময়ত পিন্ধিব চেষ্টা কৰো, এ, সেনেকেই গুচি যায় আৰু, চেষ্টা কৰোতে কৰোতে সময়বোৰ পাৰ হৈ যায়। পিছত তোমাক কোনে শিকালে মানে তোমাকতো নিশ্চয় কোনোবাই নহয় বা কোনোবাই শিকাইছে, তুমিতো নিজে প্ৰথমবাৰতে নোৱাৰিবা চাগে, ত' কোনে শিকালে তোমাক?
শিকোৱাতোটো শিকাটো সেনেকে শিকা নাই বাৰু মানে চাই চাই আৰু ধৰি লোৱা সৰুতেতো আমি নাজানো ন' সৰুতে মই জনা নাছিলোঁ। তেওঁ সেনকে মোক পিন্ধাই দিছিল ত' সেনেকে সেনেকে ডাঙৰ হৈ যেতিয়া পিন্ধাই মানে যেতিয়ালৈ আৰু নিজে পিন্ধিব নোৱাৰোঁ তেতিয়ালৈ সেনেকে চাই চাই পিছলৈ মানে মানে নিজে আৰু এবাৰ মানে এদিন যেতিয়া আৰু পাৰা হ'লোঁ তোমাৰ আৰু ত' নিজৰ এখিনি বুদ্ধিমতা আহিল আৰু বা তোমাৰ নিজৰ এখিনি জ্ঞান আহিল ত' তেতিয়া এবাৰ ট্ৰাই মানে ট্ৰাই কৰি চালোঁ আৰু তেতিয়া। ত' ইমান ভাল হোৱা নাছিল কিন্তু তেতিয়াৰ পৰাই আৰু তোমাৰ সেইবিলাক শিকিলো আৰু তাত ধুতি পিন্ধাও তোমাৰ বা তোমাৰ এই যিটো আছে নহয় আৰু চেলেং লোৱা সেনেকে আৰু সেইবিলাক লোৱা লগতে তোমাৰ এই যিবিলাক গামোচা আছে মানে যিবিলাক ধুতিতকে সৰু আৰু সেইবিলাকো মানে এনেকে শিকিলোঁ আৰু সেইবিলাক পিন্ধো। এনেকে সেনেকে তোমাৰ শিকিলোঁ দিয়া বাকী পিছে তুমি ধৰ্মীয় অনুষ্ঠানৰ কিবা কি বেছি ভাল পোৱা এ ধৰ্মীয় অনুষ্ঠানৰ বিষয়ে মানে বহুতো বিষয় হৈ আছে ন' ধৰ্মীয় অনুষ্ঠানত ত' তাৰে কোনটো বিষয়ে বেছি ভাল পোৱা তুমি ধৰ্মীয় অনুষ্ঠানৰ।
ধৰ্মীয় অনুষ্ঠানৰ তোমাৰ মোৰ ক'ব গ'লে এই যে তোমাৰ নামঘৰবোৰ যে আছে আমাৰ ত' নামঘৰত তোমাৰ নাম পাতে নহয় তোমাৰ ভাদমহীয়া নাম আ পাতে ত' মই তোমাৰ সেই ভাদমিয় নামবোৰত যাওঁ কেতিয়াবা তোমাৰ এনেও পাতে দিয়া বহুতে নাম পাতে তো সেই নামবোৰত গ'লে মানে যিটো সেই নামবোৰৰ মাজত তোমাৰ থাকে ন যিবিলাক ভগৱানৰ লীলা বা তোমাৰ ভগৱানৰ বিষয়ে যিবিলাক আমি জানিব লাগে আৰু যিবিলাক এনেকুৱা নহয় যে তোমাৰালোক ভগৱানৰ তাতে কাহিনী কৰি থাকে সেনেকুৱা নহয়। মানে তাত তাৰ জৰিয়তে সেই নামবোৰত তুমি যদি ভালকৈ শুনা দেখিবা যে প্ৰত্যেকটো কাহানীয়ে মানে এনেকুৱা হয় তুমি জীৱনৰ এটা এটা অংশত তুমি হয়তো সেই কাহানীবোৰৰ পৰা এটা শিক্ষা ল'ব পাৰা। ত' সেইবোৰ শুনি মই যথেষ্ট ভাল পাও এতিয়া তুমি কেতিয়াবা আগতে বাৰু তুমাৰ নাগাৰা নাম যিটো আছিল তোমাৰ হয় নহয় দুৰ্গা পূজাৰ সময়ত বা বেলেগ বেলেগ সময়ত নাগাৰ নাম হয় ত' সেইবোৰো শুনিছিলোঁ কিন্তু এতিয়া বাৰু ভাল নলগা হৈছে এতিয়া তোমাৰ কি হয় তোমাৰ নাগাৰা নামটো কেনেকুৱা কৰি দিছে আজিকালি চব নাগাৰা নাম দল আহিব দলটো আহি কি কৰে যিবিলাক কাহানী থাকে সেই কাহানীবোৰ কেৱল মানে এইবিলাক আধুনিক যিবিলাক গান সেই গানবোৰৰ সুৰত কয়। ত' সেই আৰ্হিটো মই ইমান এটা ভাল নাপাওঁ মানে ত' সেইকাৰণে মই এতিয়া চোৱা বাদে দিয়াৰ দৰে হৈছে আৰু। তুমি কি ভাল পোৱা পিছে?
তোমাৰ অ' মই তোমাৰ এই যিটো আমাৰ নাগাৰ নাম আছে সেইটো ভাল পাও দিয়াচোন কাৰণ নাগাৰা নামটোৰ যিটো তোমাৰ উৎসাহ মানে তেতিয়া লাষ্টৰ সময়ত যিটো তোমাৰ নাগাৰাৰ লগতে তোমাৰ যিটো পাঠকজন আছে পাঠকজনে যিটো তালৰ ঘূৰণি। সেই ঘূৰণিটো চাইকিনটো ইমান ভাল লাগে তোমাৰ কি ক'ম তোমাৰ মানে আ-আগতেতো সৰু থাকোতে তে সেইবিলাকে বহুত চাইছিলোঁ দিয়া কাৰণ প্ৰতিটো ধৰ্মীয় অনুষ্ঠানতে তোমাৰ এই ৰাতি হলে এইবিলাক মাতে ন'। আৰু তোমাৰ ডাঙৰ ডাঙৰ যিবিলাক আমাৰ পাঠক পাঠক আছিল ন আগতে ত' সেই কটামান মানে এটা নেকি আমাৰ ডাঙৰ আৰু তোমাৰ বহুত সি বিশেষ ঠৰশীজন চাগে মৰিল ন' দুদিনমান এক বছৰমানান হ'ল চাগে নেকি। ত' সেই সেইজন অ' মৰিল ত' সেনেকুৱা ধৰণৰ আৰু। ত' সেইবিলাক পাঠক আৰু বহুত সেইবিলাক পাঠকৰ মানে এইবিলাক শুনি আৰু মানে যিবিলাক তোমাৰ নাগাৰা নাম আছে সেইবিলাক শুনি বহুত ভাল লাগিছিল আৰু। সেয়ে দিয়া আৰু তোমাৰ ভাদমেহীয়াৰ নাম যিহেতু ক'লা। আমাৰ গাঁৱতো তোমাৰ প্ৰত্যেক মানে ভাদ মাহৰ পৰা একদম এক তাৰিখৰ পৰা যেতিয়ালৈ ভাদ মাহটো শেষ নহয় আৰু তেতিয়ালৈ তোমাৰ এই কি বুলি কয় এইটো ভাদ মাৰ যটো শাস্ত্ৰ সেই সদায় মানে সন্ধিয়া হোৱাৰ লগে লগে গাঁৱৰ যিবিলাক বুঢ়া আছে বুঢ়া হওক বা তোমাৰ এই যিবিলাক আৰু বিয়াবোৰ কৰোৱা ডেকা হওক সেইবিলাকে মানে সদায় প্ৰত্যেকবাৰে ওলাই যায় আৰু মানে শাস্ত্ৰ শুনিবলৈ তিৰোতাবিলাকেও এনেকে এজনে আশ্ৰবাদ কৰে তোমাৰ বা তোমাৰ এ জনে বুজাই দিয়ে শাস্ত্ৰ পাত্ৰ মানে কি অৰ্থটো কি এনেকুৱা আৰু বাকীবোৰ শুনি থাকে। ত'সেইবিলাক আৰু বাকীটো বাৰ ময়ো গৈছিলোঁ দিয়াচোন তেতিয়া বাৰু। মই শাস্ত্ৰ শুনিব যোৱা নাছিলোঁ দিয়াচোন কাৰণ। মানে তাতে কি হয় প্ৰত্যেকজন ঘৰৰ ঘৰৰে মানে প্ৰত্যেক দিনাই মানে। শৰাই দিয়ে আৰু মানে ধৰি লোৱা চাহ খুৱাই বা ধৰি লোৱা এইবিলাক আমাৰ বুট বা তোমাৰ এইবিলাক ফল মূল সেনেকে তোমাৰ শৰাই দিয়ে। আৰু তোমাৰ চাহ ত খুৱৱাই আৰু গজা চিঙৰা এইবিলাকে খুৱাই। ত' মই যেতিয়া মানে শাস্ত্ৰত শেষ, শেষ হব সময় ন মই তেতিয়াই গৈছোঁ। ছিলোঁ আৰু মানে পচৰি আৰু। পঢ়ি চৰি উঠি তেতিয়াই মই গৈছিলোঁ আৰু মানে তোমাৰ খাবলৈ আৰু। এইবিলাক মানে খাবলৈ গৈছিলে আগতে। এ এতিয়াতো বাৰু তাতে নাথাকো দিয়াচোন মানে এতিয়াতো ইয়াতে থাকো, এতিয়া মানে সেইবিলাক নহয় কিন্তু তেতিয়া আগতে তাতে আছিলোঁ ন, ত' সেইবিলাক। খ খোৱা টাইমত গুচি গৈছিলোঁ আৰু খাই বৈ আৰু আহিছিলোঁ সেনেুৱা আছিলোঁ মানে। মানে শাস্ত শুনিব যোৱা নাছিলোঁ আৰু সেইবিলাক আৰু। সেইবিলাক মানে বহুত মানে ধৰ্মীয় অনুষ্ঠান ভাল লাগিছিল আৰু মানে। ত তোমাৰ লগতে আমাৰ গুৰু জয়ন্তীৰ সময়তো আমাৰ বহুতখিনি মানে দিয়ানাম যিটো প্ৰতিযোগিতা সেই দিয়ানাম প্ৰতিযোগিতা। চাওঁ বা কিছুমানে বৰগীত আহে বৰগীত বোৰো চাওঁ তোমাৰ। লোকগীত গাই কিছুমানে সেইবিলাক শুনি বহুত ভাল লাগে দিয়া। মানে সেইবিলাকেতো আমাৰ অসমৰ যিটো সংস্কৃতি মানে একলগ কৰি আছে ন, শংকৰদেৱ আমাৰ মাধৱদেৱ। বা মহান ব্যক্তিসকলে যি এৰি দি থৈ গৈছিল আমাৰ কাৰণে। সেইবিলাকেই বাকী হ'ব দিয়া নহ'লে আজি থৈছোঁ।
তাকেই দিয়া হ'ব দিয়া ৰাখিছোঁ।